হেল্লো'
অ অ শুনা পাই আছো। আপুনি পাই আছেনে শুনা নমস্কাৰ। অ অ ভাল দিয়ক আপোনাৰ?
মোৰো ভাল। খোৱা বোৱা কৰিলা?
হা অ কৰিলো অলপ আগতে খালো ভাত আৰু। অ আপুনি খালে?
অ মোৰজা। জাষ্ট খালো অলপ আগত অকনমান আগত খালো।
অঁ-অঁ! ইতা এতিয়া খোৱা-বোৱা হ'ল নে? আজি অ! আজি-আজি নিৰামিষ আছিলে দিয়ক। আজি সেই দালি আছিলে তাৰ পিছত কল ফুল, আলু ভাজ ভাজি আৰু বিন ভাজি আৰু পুদিনা আৰু বিলাহী চাটনি এনেকুৱাই।
চাটনি অঁ। আজি ভালে-ভালে গ'ল দিনটো? আমাৰো আজি, আমাৰো আজি নিৰামিষে আছিলে।
অঁ! উম। উম।
তেনেকে খালোঁ।
অঁ-অঁ! অ-অ আমাৰো বিন অ! মইয়ো খাইছিলো আজি মম আৰু ফ্ৰাইড ৰাইচ খাইছিলোঁ। অঁ, আহ অ‍ঁ।
তোমালোকৰ কি বিন নাছি
অ বিন অ বিন-বিন নহয় দিয়ক ভুলতে বিন কোৱা গ'ল। লেচেৰাই আছিলে। মই মানে বিন আৰু লেচে লেচেৰা মানে কনফিউজ হৈ যাওঁ।
উম! আৰু আজি বতৰটোতো ভাল ন?
অঁ! বতৰটো ভাল। বৰষুণ উম! বৰষুণ দিছিলে কিন্তু আজি মানে কম্পিউটাৰ ক্লাছত যাওঁ ন মই। ত কম্পি কম্পিউটাৰ ক্লাছত যোৱাৰ সময়তো আৰু অহাৰ সময়তো বৰষুণ দিছিলে ত তেতিয়া প্ৰব্লেম হল মোৰ। এনেই ঘৰত থাকিলে একো প্ৰব্লেম নাই আৰু।
অ‍ঁ, হা।
অ
মই আকৌ লেচেৰাখিনি মই যোৱা দেওবাৰে
অ‍ঁ অ! উমৰাংচো গৈছিলে? আহ
এই ঘূৰি আহোঁতে কিনি আনিলো।
অ-অ। ফ্ৰেচ আছিলে ন ঘৰৰ খেতিৰ?
হা তাতে অ জিকা আনিছিলো, কোমোৰা আনিছিলো, জল জলকীয়া আনিছিলো আৰু ৰঙালাও আগ আনিছিলো। আৰু গোটেইখিনি খালোঁ। লেচেৰাখিনি থাকি গ'ল।
উম
থাকি গ'ল। আজি দেখিলোঁ দেখোন দেওবাৰৰ পৰা দেওবাৰ হ'ল আকৌ আজি সোম মঙ্গলবাৰ হ'ল তাকে ভাবি বনাই দিলো। অঁ! এইটো ফ্ৰেছ নহয় আৰু তেতিয়া। ফ্ৰেচটো নাইকিয়া হৈ গ'ল আৰু।
উম! অ! ঘৰৰ বস্তু এনেও
উম।
ঘৰৰ বস্তু এনেও বহ ভালেই থাকে ন বহুত দিনলৈ।
হয়, সঁচা কথা কিন্তু এইটো মই মানিব লাগিব কাৰণ মই তাতে মানে একেবাৰে উলিয়াই পিনি বিকি আছিলেতো। চবে ললে আমি যিকিজন পাঁচজন গৈছিলোতো ফুৰিব আমি গোটেই কেইজনে ললো। নিজ নিজৰ ৰিপছত। কিন্তু সঁচা কিন্তু এইটো আজি মই মানিব লাগিব। পুৰা ভাল হৈ আছে ফ্ৰেজ ফ্ৰিজত। মানে নাই পকিও যোৱা নাই, নাও বেয়াও পোৱা নাই।
মানে সিহঁতে সাৰ নিদিয়ে ন, ঘৰৰে খেতিৰ সেইকাৰণে বহুত দিনলৈ ভালে থাকে।
ভালে থাকে, হয় হয়, ঠিক কৈছা।
উম। এনে উমৰাংছুত যাই কেনেকুৱা লাগিলে আপোনাক?
উমৰাংছু এই ভিডিঅ' বিলাকত যে কয়, যদি অসমত থাকি কি পানী মোৰ উমৰাংছু যোৱা নহয়, বহুত বস্তুৱে চোৱা নাই। সঁচাকে ধুনীয়া দেই, তুমি গৈছানে নাই নাজানো।
উমৰাংচু উমৰাংচু নাই যাই পাৱা কিন্তু মানে আমাৰ হাফলং ডিমা চাও হাফলঙত আমাৰ মামাহতৰ ঘৰ হয়।
অ, হাফলংত ন?
উম। উম উম হাফলংত উম।
উম হাফলং গৈ গৈ পাইছো মানে মা মাৰ ঘৰ হাফলঙৰে হয় ন। মায়ে হাফ হাফলংৰে হয়। উম।
মও গৈছো, হাফলং গৈছো। বহু দুবছৰ মানৰ আগত গৈছো। হা হা। ই ট্ৰেনেদি গৈ ভাল লাগে। আৰু? কিন্তু ডিমা হা ৰাতি ট্ৰেইনত নহয়, মই ৰাতিপুৱা ট্ৰেইনত গৈছিলো।
অ অ। কি কৈ আছিলে কওকচোন?
অ মানে ডিমা সাচাওতো বহুত ধুনীয়া। ডিমা সাচাওটো মানে হাফলঙত পৰিলেও, সেইটো ওচৰ হয় ইয়াৰ পৰা। তুমি লংকা জানা নে? হুজাই লংকা?
অ অ, লংকা পাৰ হৈ যাব লাগে ন?
হা। লংকাৰ পৰা সোমাই যাব যাব লাগে খেৰণী হৈ। তাতে তাতে ফাৰ্ষ্টতে পানী মূৰ কোকাটো পায়, পানী মোৰ কোকা।
উম। উম উম।
সেইখিনি বহুত ধুনীয়া ব্লু ব্লু ৱাটাৰ লেক কয় নেকি?
অ। গম নেপাও দিয়ক।
হা। মানে পানী খিনি নীলা বৰণৰ।
উম।
আৰু সে সেইটো বহুত ধুনীয়া আৰু তাৰ পৰা গৈ, তুমি যেতিয়া নেকি ডিমা হাচাওত, এটা আছে গল্ফ ফিল্ড। গল্ড ফিল্ডটোৰ কাষতে আছে। মানে ক কপিলি ৰিজাৰ্ভাৰটো যে, কপিলি ৰিজাভয়ৰৰ? পানীখিনি য'ত থাকে সেইটো এটা ডাঙৰ লেক তুমি কি মেঘালয় গৈছা নহয়
নাই নাই যাই পোৱা নাই দিয়ক
অ মেঘালয়ত এটা এনেকোৱাই লেক আছে ব শুনিছা চাগে বৰাপানী লেক
উম উম বৰাপানী শুনিছো অ অ শুনিছো শুনিছো
মই এটা তেনেকোৱা এটা লেক আছে তাতে
অ
আ মানে কিন্তু বহুত ধুনীয়া সাগৰ লেখীয়া ঢৌ আহি থাকে পাৰলৈ আৰু তাতে তুমি এ স্পীড বটত উঠি পিনি এক্টিভিটি কৰিব পাৰা মানে কেনেকোৱা কাম কৰিব স্পীড বড আছে কিবা কিবি ঠিক তেনেকোৱা ফুৰিব পাৰি গোটেই আইলেণ্ড আছে ভিতৰত আইলেণ্ডবিলাক চাব পাৰি আইলেণ্ডবিলাকত ষ্টে কৰিলে বহুত টকা লয় সেইটো কাৰণে আমি নকৰিলো আমি যোৱা দিনাখন লংকাত থাকিলো আৰু লংকাৰ পৰা লংকাৰ পৰা আমি পোনে পোনে ৰাতি পুৱা তাতে গ'লো আৰু তাতে আৰু এটা ঠাই আছে আইলেণ্ড এটাৰ নাম হৈছে পুচিৰিংদি পুচিৰিংদি হা আৰু সেই পুচিৰিংদি আইলেণ্ডটো ছেভেন থাউজেণ্ড সাত হাজাৰ পাঁচশ টকা মানৰ পৰাই আৰম্ভ হয় থকাম একদম কমটো শুনা শুনা পাইছা অ শুনা ছা শুনি ছানে ভন্তি অ মই শুনি আছো হয় শুনিছানে হা হেল্ল হেল্ল
উ উম হেল্ল
অ শুনিছা এতিয়া
অ অ অ
অ তাতে পুচিৰিংদি বুলি এটা আইলেণ্ড আছে হা দ্বীপ এটা আছে সেই দ্বীপটোত সাত হেজাৰ পাঁচশৰ পৰা আৰম্ভ একদম কম মূল্যত থকটো ন হাজাৰ দ হাজাৰ আছে আমি থকা নাই আমি তালৈকে সোমালেও মানে এজনৰ পৰা এশ টকা নে পঞ্চাশ টকাকে লয় আৰু মানে আইলেণ্ডটোলৈ নো গৈ আইলেণ্ডলৈ সোমোৱা তেওঁলোকৰ জাহাজ ঘাটটোত আমি এনেই চাব পাৰো আৰু বহুত ধুনীয়া কেতিয়াবা সময়
অ মানে
উম মানে থাকিলে থাকিলে পইচা লয় আৰু ইমান সাত হাজাৰ ন হাজাৰ
অ সাত হেজাৰ পাঁচশৰ পৰা আৰম্ভ হৈ থকা হে হে বহুত দাম লয় তাতে আমি থকা নাই তাতে আমি ইয়াতে থাকিলো লংকাত
লংকাত অ
অ লংকাত ভাল লংকাত থাকিবও পাৰি।
উম,
আৰু ভাল লাগিলে বহুত ভাল লাগিলে।
ভালে অ এনেই ধুনীয়া ন জেগাবোৰ তাৰে।
হ হা কেতিয়াবা সময় পালে যাবা বহুত ধুনীয়া।
আৰু কম্পিউটাৰ ক্লাছ ভালেই গৈছে ন।
উম উম ভালে হৈছে বাৰু মই নতুনকে জইন কৰিছো এতিয়া একমাহ মান হ'ব আৰু জযন কৰা মই এক বছৰৰ কৰ্চটো কৰি আছো এতিয়া।
অ অ কি কি শিকাইছে এতিয়াতো বেছিক খিনি শিকাই চাগে। মাইক্ৰ'ছফট
উম উম বেছ অ এক্সেল, বৰ্ড এইবিলাকে তেলি এতিয়া আজি পৰা টেলি উম উম আজিৰ পৰা টেলি ষ্টাৰ্ট দিছে, উম উম আজিৰ পৰা ষ্টাৰ্টদিছে তেলিটো।
তোমাৰ ডিগ্ৰী কিহত আছিলে।
মোৰ কমাৰ্চত আছিলে মাৰ্কেটিং মেনেজমেন্টত।
অ ত তোমাৰতো অসুবিধা নহ'ব নহলে।
উম
ডেবিট ক্ৰেডিট একাউণ্টছ। বুক কিপিং সেইবিলাক জানাই যিহেতু টেলি একেই আৰু অ এইবিলাক, অলপ সহজ হ'ব তোমাৰ কাৰণে বাকী বিলাকতকে। ফাৰ্ষ্টটাইম যেতিয়া নেকি হেৰি হয় যাৰ বেগ ৰাউণ্ডটো, মানে আৰ্টছৰ, হয় সিহঁতে অলপমান বুকপিংৰ হেৰি খিনি অলপমান অসুবিধা পায় আৰু হয় নে।
উম উম।
হয়। তাকে এতিয়া চাগে ভণ্টি শুবাই আৰু
অ এতিয়া আক আৰু দছটা চাৰে উ চাৰে দছটা বাজিলে আৰু
হয় হয় তাকে ৰাখো নহ'লে ন। পিছত কথা পাতিম উম ঠিক আছে গদ নাইট হা
অ উম।